হেল্ল' অ'
কি কৰিছ?
এয়া এ আছো, আছো এনেই তহতি?
এ আমি পথাৰ পৰা আহি গা ধুলো পথাৰ পৰা আহি বাচন ধুলোঁ। পথাৰলৈ নিয়া বাচন চাচন ধুই কাপোৰ কানি ধুই গা ধুই পেলাই অকমান বোলো ছাহতে বহি লওঁ।
আহিলি হল কেইটা বজাত।
ইঘাৰটা। এঘাৰটা নাবাজোতে হ'ল বাৰু হেৰি আকৌ বাটছোৱা কমাৰ সতো সময় অকণ লয় নহয়।
অ', তাকে ৰ'দটো ইমান চোকা উম।
বৰ চোকা আজি ৰ'দতো
আজি বোলে নহয় এদিন সদিনতকে সিদিন বেছি সিদিনতকে সিদিন বেছি দেখোন।
ৰাতি আকৌ বৰষুণ অকণ দিয়ে নহয় সেইকণ বৰষুণ দিওঁতে বেছি গৰম উঠে।
আমাৰ নাই বৰষুণ কালি অকমান সৰিছিলে হবলা দুটোপাল নে এটোপাল চোতালখনে নিতিতিলে।
আমাৰ ইয়াত ডাঙৰকে দিছিলে দিলে কি হব গৰমত বহিহে আছ বিজুলী ঢেৰেকণী কেনেকুৱা?
লাইন টো কাটি দিয়ে মজা লাগে আও।
বহি আছো বিচনাত কৃষ্ণ কৃষ্ণ কৰি তাকে আজি বহুত মানুহৰ মুখত শুনিছো জীয়াই থাকে। থাকিম বুলি বোলে ভাৱ অহাই নাছিলে কালি গুৱাহাটীত।
জানো আমাৰ ফালে বতৰ বতৰটো ঘুং ঘাং মাৰি আছিলে আমাৰ সেই ফেন চলি থাকে যে হেৰিয়ত গম নাপা পাও ইমান।
উম এ ৰাতিটো হে দি ল'ব লৈ পেলাই তেনেকে আকৌ দিনটো মানে বেলেগ ৰদ। ওলাই আহে আৰু।
অ' যি হলেও তহঁতৰ মাটি কেইটাকে ৰুব পাৰিছো আমাৰ ফালে দেখোন সেই মাটি চাটি ৰোৱা এতিয়ালৈকে কোনো গোচ এটাও মৰা নাই।
অ', আমাৰ এই দুবিঘা দুকথা হ'ল।
তাকে হে
ম ত খুটি না। আমাৰ ষতি নাই আৰু এতিয়া সেই ওলালো যেতিয়া একেবাৰে দিয়ে থাকিব আৰু।
অ' কাইলৈও দিব কাইলৈ।
দিব, দিব দিব।
ট্ৰেক্টৰেহে বাইছে চাগে।
ট্ৰেক্টৰে বোকা দিছে গৰুহাল দমৰা নহয় বাব নোৱাৰে ফিনে বন চিকাই আছে আৰু হাল বাব পৰা হোৱা নাই।
অ অ। আমাৰ হৈ আছা হে চা বাই পেলাই ধৰিছ এতিয়া সাবি শুকাই আছে তেনি মাতি।
এৰা বৰ দিগদাৰ হৈছে দেই।
সেকাৰনে ছোৱালীজনীও নামঘৰলৈ গ'ল।
কি আছানো নামঘৰত। ।
এ! ঘৰ হেৰি কৰিছে তোক কি এঘৰীয়া ভাওনা পাতিছে সৰু, সৰু ল'ৰা- ছোৱালী। তাৰ পৰা সেই আজি মানে সেই ল'ৰা ছোৱালীবোৰ খবৰ দি থৈ গ'লহি যাবলৈ বুলি এঘাৰটা বজাত। তই হেৰি বই মুনুহতে আকৌ এই। চাদৰ মেখেলা পিন্ধি যায়।
তাপৰা মই এইক হাক দিছো বোলো তই চাদৰ মেখেলা পিন্ধি যাব নালাগে ইমান গৰমত আমাৰে বোলো এতিয়া হে খুলি দিওঁ। খুলিদিও লাগে। বোলো তহতি পিন্ধি যাব নালাগে, তাৰ পিছত সেই তাই চাদ মেখেলা। ৰ মেখা লৈ আহিলে তাৰপা আমাৰ এই ভাবি গুণি চালে ৰাতিপুৱাৰ পৰা পিন্ধি যাম বুলিয়ে উৎপাত কৈ আছিলে।
আ'।
তাৰ পিছত বোলে অ' মা মই পিন্ধি নাযাও অ' মই বোলো নালাগে যাব।
গৰমতটো দেখিছে তো তাই।
অ! তাৰাপা সেই ফৰকে পিন্ধি পেলাই গৈছে, এতিয়া সেই পানী- চানী লৈ গৈছে চাতিও লৈ গৈছে বাৰু। তথাপিটো এতিয়া। অ' এইকণো হয় চাৰি, পাঁচটা মান গৈছে এইকণো।
উ'ম।
তাৰ পিছত খোজকাঢ়িয়ে গৈছেগে।
উ'ম।
এতিয়া ইমান দূৰ হেৰি এইটো কি এতিয়া নামঘৰত তাতে কৰি থাকে নে নে বহিয়ে থাকে নে তাকে চিন্তা কৰি আছো, ফেন আছে বাৰু।
ত‌ইনো নগলি কেলে এনেই থকাতকৈ।
এ! মই নাযোৱা এই কোনো যাওঁ হেৰিয়লৈ যোৱা নাই বেপাৰলৈ গ'ল মই আকৌ এতিয়া গৰু সোপা পৰা পানী পানী খোৱাই মেলি আজৰি হৈছো হে।
উ'ম। হেৰি আহিলে মানে আনিবলৈ পঠিয়াই দিবি ঔ।
আহি আছে বাৰু পাবহি।
এ! গৰমত ক'ত বা আছে, কিবা কৰিছে এইবোৰ ভয় লাগে নহয় ল'ৰা - ছোৱালীবোৰে বুলিয়ে নহয় ডা ঙৰ মানুহো ইমান বেমাৰ হৈছে।
তাকে এতিয়া ফোন এটা কৰি আহোতে সোম সোমাই আহিবলৈ নেকি ঠিক নাই নোসোমালোও মানে সেই ৰাস তাৰপৰা হন্দি দিলে।
উ'ম।
আহিলে গুচি আহিব পাৰিব।
অ' তেনেকে সুবিধা হলে কৈ দিবি লৈ আহিব।
উ'ম।
নহ'লে হেৰি ইমান গৰমত কষ্ট পাইছে নহয় তাই।
কটনৰ ফ্ৰক এটাই পিন্ধাই পঠিয়াইছো বাৰু পানী- চানীও লৈ গৈছে।
উ'ম।
কালিয়ে আকৌ দিনত শুলে, মই শুও যে মোৰ লগতে উধাই মুঠাই শুলে ৰাতি। নটামান বজালৈকে শুৱা নাই।
দিনত খুলে কাৰণে শুৱা নাই আকৌ।
এ! এইবোৰ হেৰি এইটো কি লৰা - ছোৱালী ভাওনা যায় তাই মানে সেই ভাওনা হেৰি কৰি পোৱা নাই একদম আকৌ বনোৱা হৈ আছে, এতিয়া ভাও পৰেনে নপৰে ভাগত ঠিক নাই। কি কৰে, কি নকৰে? টো সেইটাই হেৰি লবলৈ মন আৰু।
এ! ল'ৰা - ছোৱালীখিনি মাতিছিলো যেতিয়া চবকে দি দিব লাগে আৰু নহলে সিহঁতৰ মনটো বেয়া লাগিব নহয়।
উ'ম।
আমাৰো নামঘৰত আমাৰো নামঘৰত হেৰি শিকাই আছে গায়ন - বায়ন শিকাই আছে সৰু, সৰু ল'ৰা - ছোৱালীক।
উ'ম।
গধলা গধলা দা হেৰি লাহ অকমান ডাঙৰ চামৰ গৈছে আৰু মাতিছে বৈ গৈছে।
উম।
সৌ চাম বোৰ আছে। উল্লা, গল্লা সেই জানমান কেছ। ।
শিকাব লাগে, এইজনীকে এই সৰু সৰু ল'ৰা- ছোৱালীয়ে এইবোৰ এতিয়াই আবোৰ নিশিকিলে নকৰিলে বু বুজি না পাবগে নহয়।
নাপায় এতিয়া হেৰি যাব লাগে, সেইবিলাক অনুষ্ঠান ল ল'ৰা - ছোৱালী পঠিয়াব লাগে আজিকালি ল'ৰা - ছোৱালী সেইবোৰতেহে হেৰি চোকা এনেই। এনে মোবাইল চোবাইল চাই থকাতকে শুবলৈ যাই ভাল।
সেইটোৱে ঘৰতে স্কুলৰ অকল মোবাইলটো মোবাইলটো মোবাইলটো হেৰি এতিয়া ক'বলৈ গ'লে কিবা এটা শিকিবও বুজিবও।
ইমান মোবাইল চাবলৈ দিয়া বেয়া নহয় ল'ৰা- ছোৱালী।
এ খেলি আ খেলি আ চল সেই এইটো কি অন্য একো নহয় এই একফালে বালিসোপা
উম।
তাৰ একদম অকল পেণ্টটো পিন্ধি লব, পানী চানী গোটাই লব।
কি কি বনাই বনাই খেলি থাকিব ঠিক নাই, তাৰপৰা দিনটোত দিনটোত গা সেই চাৰিবাৰ মান ধুবগে। খেলিব আৰু গা ধুব, খেলিব আৰু গা ধুব
সুদা গাই থাকিব নিদিবি ঘামৰচি উঠিছে চাগেজনী।
নাই ঘামৰচি ইমান উঠা নাই তথাপিতো এতিয়া সেই হাত হাতত এই হেৰি বিলাকত অকমান অকমান উঠিছে। ঘামৰচি পাউদাৰ নিজেও ঘঁহিব, মোকো ঘঁহাব উ ঘঁহিব উধাই উধাই।
তাকেইহে
এতিয়া ভাত বনালে নে
ভাত পথালৈ যাওঁতে বনাই থৈ গৈছো একো নবনাই এইটো তাপত মানে আকৌ ভাত
তাকে ইমান কষ্ট কৰি আহি ভাত বনাই খাব নোৱাৰি বনাই বনাই থও যাবি আহি পেলাই খাবি
বনাই থৈ গৈছো আজি
মই বাৰু এতিয়া পাঁচ দিন হে তাপা সেই এইটো কি দেতাই একো নাখায় নহয় আমালে সেই বনালো তাৰপৰা তেতিয়াহলে নবয়ে ভাত বনাই থাকোতে হেনো আকৌ নবও নোৱাৰা হ'ল।
উম।
তাৰপৰা আকৌ সৌ লোৱাই আহি পেলাই দি থৈ গৈছে সি ভাত। খালে বাৰু তাৰাপা এতিয়া আমালৈ আছে, আমালৈ আছে মানে মই ৰাতিপোৱা খালো এতিয়া নাখাওঁ।
উম। কি ভাত খাবি গৰমত ভাতেই খাবলৈ মন নোযোৱা হৈছে।
পে ইমান গৰম ৰাম। সি বছৰতকে সি বছৰ বেছি, সি বছৰতকে সি বছৰ বেছি।
উম। বেছি হৈছে।
কঠিয়ীয়া তুলি থোৱা আছে নে আক তুলিবি।
এ আছে অলপমান হ'লেও আবেলি তুলিবগৈ লাগিব। কঠিয়া এনেই জমালা নাই। কঠিয়ানিত জামালা নাই এইফালে পাৰিলে যে এই স্কুলৰ গুৰিত সেইকাৰণে হেৰি চাহ। পৰি থাকে আবেলি আবেলিয়ে, তোলোং‌ যে সেইটো কাৰণে।
অঁ
দুটা বেলা নাযাওঁ ৰাতিপা ৰ'দ পৰে।
চাহ পৰি থাকিলে, তুলিবলৈ ভাল হলে দিগদাৰ নাই।
চাহ পৰি থাকে বাৰু।
আৰু কষ্টও হয় নহয়, মাটি ৰুই আহি কঠীয়া তোলালে।
যাম আৰু লাহে দেহিয়ে হেৰি- এ তিনটা চাৰিটামান বজাতহে যাওঁ।
উম
সোনকালে নাজাওঁ তোলিবলে।
অ তিনিটা চাৰিটা বজাতো ধেমালি ৰদ মাই নাথাকে,
বহুত ৰ'দ দি থাকে অ
চাৰে পাঁচটা ছটালৈকে ৰদেই ওলাই থাকে
উম কালি যাম বুলি বোলো কালি কেইমুথি মান তোলোংগে যাম বুলি ওলাইছোঁ, ছিলো হে তেনেকুৱাতে ইজনী সিজনী সিজনীকে মানুহে ঢেৰ গোট খালে আৰু যাব হ'ল বোলে
উ
তাৰপৰা সেই জব কাৰ্ডৰ পইচা উলিয়াবলৈ আহিলে, সেইখন কৰি থাকোতে গ'ল। অলপমান থাকোতে অলপমান তুলি ললে ভাল আৰু ৰেচ হয় নিজৰ নহলে কষ্ট হয়
লাই ন আছে নে?
আছে ৰাতিপুৱা নাই নহয়। ৰাতি বিজুলী ঢেৰেকণী গাজনি তেতিয়াই কাটিলে।
উম
ৰাতিপুৱা পানী তুলি তুলি ইফালে দেৰি হৈছে আজি মই যোৱাটো আ আঠতাই বাজিব হ'ল মানে বাজিলেই আৰু
উঁ আমাৰ সেই তেজপমা আনিছে আজি তাকে এতিয়া লাইনটো কাটি থৈ দিছে সম্ভৱ লগাই আছে নেকি?
অ লগালে ৰক্ষাটো দিয়ে
হ'লেও ইমান ন ইমান নহয় আৰু তথাপিতো ভলটেজটো তহ আগতকৈ অকণমান আহিব
অ আমাৰ এইফালে সেই গৰু চুৰবোৰ এদাই হোৱাই নাই নহয় গৰু চুৰ কৰিয়ে আছে ঐ
তাকে শুনিছোঁ এই একে ঘৰ মানুহে বোলে তিনিটা লৈ গুচি গ'ল।
লৈ গ'ল হেৰি অকণমানি পোৱালিটো এৰি থৈ গৈছে।
সচাকে দেই
ত গৰুবোৰ ইমান বেমাৰ হৈছে তহঁতৰ সেইফালে হৈছে নে?
নাই হোৱা নাই হোৱা।
আমাৰ এইফালে গৰু বোৰ ধেৰ বেমাৰ হৈছে
আমাৰ সেই গৰু অ এই প্ৰতিবছৰ বেজি দিয়ে হি যে এই বেজি দিয়াৰ কাৰণেই নহয় যদিও নাজানো বাৰু দেই কিন্তু আমাৰ এইফালে হোৱা নাই কাৰো হোৱা নাই।
উ অকল বসন্ত মানে
এই গৰু বিহুৰ দিনাখন ন হেৰিয় পানী মাৰি দিয়ে
মই নাই মৰা যোৱা বা বছৰ বছৰ নামাৰিলোঁ তাৰ আগ বছৰো নামাৰিলোঁ মাৰিও চাইছোঁ হয়ে নামাৰিও চাইছোঁ হয়েই
উম উ
সেইকাৰণে নাইমৰা
নহ প্ৰতি বছৰে সেইটো বেমাৰ আহে বাৰু কিন্তু সেই তথাপিও বেজি চেজি দিব লাগে আগতিয়াকে বেজী দি থলে অকমান হেৰি হয় আমাৰ এতিয়া সেই আহে যে চৰকাৰী বুজি দিয়েহিয়ে প্ৰতিবাই দোকানেই নহয় নে কি নে নাজানো
আমাৰ এইফালে নাহে
আমাৰ আহে প্ৰতিবছৰে আহে
নাহে নিজৰ পইচা ভৰি পেলাই দিলে দিব পাৰে আৰু নিদিয়ে আৰু।
পইছা পৰিগলৈও দি থব লাগে।
আৰু এইটো তাকত বৌ পথাৰতে থাকে।
অ, এ আমাৰ পথাৰ ৰ'দত গৰু থাকিব নিদিয়ে। দছটা এঘৰতালৈ গৌ আনিম ঘৰ পুৱাই দিবহি।
সেইটো কথা আকৌ আমাৰ গৰু বেলি ওলোৱাৰ পৰা বেলি পাৰালে পথাৰটে
হে আমাৰ নাই নাই আমাৰ কেতিয়াও নিদিয়ে এই এতিয়া ৰাস্তাত বান্ধিলেও ছাহ পৰি থাকে অকণমান ৰ'দ পোৱা তাৰ আকৌ চাহ পৰে তেনেকুৱা বতাহো মাৰি থাকে যে ৰাস্তাটোত
আৰু পথাৰলৈ যদি কেনেবাকে নিয়াও তো উম দছটা, এঘাৰটালে ঘৰ পুৱাই দিবহিটো পানীয়ে দিনটোত চাৰি বাৰ মান খুৱাব।
উম,
মোৰ এতিয়া যাওঁতে ৰাতিপুৱা কৈ থৈ গৈছে তুমি টাইম টাইম চাই নাথাকিবা আক ইমান টাইমত খুৱাম বুলি সেই -সেইটোটো সোনকালে গৰুক পানী খোৱাই আহিবা।
উম,
আহি পায় এতিয়া নৰয়হি আকৌ গৰু পানী খোৱালানে বুলি কয় আকৌ নিজে গৰু পানী খুৱাব।
আমাৰ পানী খুৱাবলৈ সুবিধা আছে যে নদীখন আছে আওঁ তাতে পানী খাইয়ে পঠায়।